অ', অ, ভালেই দিয়া। ভাল তোমাৰ।
অ', মোৰো ভালেই দিয়া। কি কৰি আছিলা।
এ মাইনাক স্কুলৰ পৰা আনি পেলাই, এনে অকমান
হ অ', ইমান গৰমত ন। অ', হয় দিয়া। একে নকবা আৰু ইমান গ গৰম পৰিছে ন এইক এইদিন থাকিবই নোৱাৰি। দিয়া। সেই নহয়, তোমালোকৰ ব্যৱসায় এটা কৰিম বুলি কৈছিলা। তাৰপিছত নকলায় কি আৰম্ভ কৰিলা।
কিবাকিবি কে তুক তাতকে, মই কেইবাটাও কৰি আছো। এতিয়া বৰ্তমান।
কৈছিলা যে। আছ
আছে-আছে-আছে। হাঁহ আছে, বেছি নাই মানে পঞ্চাছটামান আছে।
অ', বেছিলা ছাগো ন।
অ', বিহুত-বিহুত বেছা গ'ল বাৰু।
বেছা গ'ল ন। কণী এনে কি কৰা। বেছ
অ', বিকু-বিকু। তেনেকে লৈয়ও যায়-লৈয়ও যায় আৰু কাৰোবাক লাগা হ'লে এনেকে ঘৰত ৰাখ
ঘৰতো ৰাখা ন। তেনেকে কৰি আছা আৰু অ', এনে জানানে। এতিয়া বাহিৰত মানে কি হৈছে। তোমাৰ লোক লোকেল কণী কিনিবই নোৱাৰি। ইমান দাম অ', তাতে মানে ইম ইমান, তোমাৰ গৰমৰ কাৰণে কণী মই আনিলো। কালি চব বেয়া ওলালে। গম পাইছা। এতিয়া যিহেতু ব্যৱসায় কৰিয়ে আছ ছা। তুমি-তোমাৰ পৰা আনিলেতো ভাল বস য়েই দিবা দিয়া চো ন। ন', তুমি এতিয়া একপাতা মান মোক দিয়া। মানে এক পাতা মোক দিবাই যেনেকেই নহওক। ন', সেইটো দিবাই। তাৰ পিছতে যে তুমি যে কৈছিলা তোমালোকৰ শিলিখা জোপা কাটি দিব বুলি কাটি দিলেনে আছে?
শিলিখাজোপা কাটা নাই আছে- আছে।
শিলিখা অলপ দিবাচোন মানে কি শিলিাখা অলপ মানে শুকুৱাই পেলাই গুড়ি কৰি থৈ দিম। এই যে এটা বটল পাই যে ত্ৰিফলা বুলি যে তেনেকে মানে ভাবিছো অলপ অলপ ধৰা তিয়াই তিয়াই ৰাতি ৰাতি খাওঁ যে।
অ'
সিজাই লৈ পেলাই পানীটো খোৱাতটো বোলে ভাল স্বাস্থ্যৰ কাৰণে। সেইটো কাৰণে নিবা বোলো অলপ আজিকালি অ',
খাব পাৰা আৰু নিমখ দি পেলাই শিলিখাটো নিমখ দি পেলাই এনেকে দুদিন তিয়াই থৈ দিলা। ধুই পেলাই অলপ অ দুদিন ধুই মানে ধুই। পেলা ধুই পেলাই তুমি তিয়াইেলাই দুদিন নিমখ দি থৈ দিলা। তাৰপিছত তুমি ৰ'দত ধুনীয়াকৈ। শুকুৱাই দিলা সেইটো শিলিখা খাবলৈ বহুত ধুনীয়া লাগে।
অ' হয় নেকি তেনেকে কিন্তু কৰি পোৱা নাই অ-'অ' এনেই শুকুৱাতকে সেইটো মানে বেছি
টেচটো ধৰ নিমখটো আহে যে মানে ভাল লাগে খাবলৈ
মাজতে মই কি কৰিলো জানানে ওচৰতে আমলখি অলপ পালো। নে গছ এডালৰ সৰি আছিলে আমলখি খিনি আনি পালে মানে অলপমান মানে নিমখ দি পেলাই অলপ সিজাই চ মিঠৈত পগাই দিলো বুইচ। বুজিছানে ইমান টেষ্টি হৈছে নহয়। খাবলৈ বস্তুতটো।
বোলে ভাল হয় ভাল হয়।
বৰ ধুনীয়া হয় মানে। তোমাৰ কিনা বস্তুত কে মানে তুমি এনেকে। অ বহুত বস্তু কৰিব পাৰা। অ সেইটোয়ে তোমাৰ মানে খালি কৰিব জানিব লাগে। আৰু মানে ধৰি লওঁক কাৰোবাৰ পৰা শিকিলে ভাল আৰু হয়নে? মানে শিকি কৰি ল'লে।
অঁ।
মানে, তেনেকৈয়ে মানে চলি যায় তেতিয়া।
আজিকালিতো বহুত মানুহে তেনেকে অৰ্জুন গছৰ চাল আনটো নালাগে তোমাৰ ছজনা গছৰ পাত। ছজনা গছৰ পাত। তো তোমাৰ শুকুৱাই পেলাই সেইটো বিক্ৰী কৰে।
সেইটোও বিক্ৰী কৰে নেকি আজিকালি? অ' অ', মাজতে মানে কি আছিলে না আমাৰ ঘৰতে আছিলে নহয়। ছজনা। হয়, তাৰপিছত আমি মানে পাতটো যে, খাব লাগে, সেইটো একেবাৰে নাজানো। পিছত মানে কোনোবাই কোনোবাই ক'লে কি নহয়, এইটো পাত কৈছা তুমি। কণীৰ লগত ভাজি খাবাচোন। ইমান ধুনীয়া হৈ কৈছে। ছুগাৰ-টুগাৰৰ কাৰণে ইমান ভাল। বহুত বেমাৰ কৈছে কাটা যায়। এনেকৈ--অ ডাইৰেক্ট দিওঁ খাব পাৰি। এনেতো তুমি খোৱাই ন ছজনাটোতো খোৱাই যায় আমাৰ। ইমান ভাল, কিন্তু পাততো যে ইমান মানে দৰৱ আমি গমেই পোৱা নাছিল ছিলো। এতিয়াহে অলপ দিনৰ পৰাহে খোৱা হৈছে। এতিয়া মানে চবে লৈ যায় বুজিছা আমাৰ ঘৰৰ পৰাই, ছজনা পাত বিলাক। সেইয়াই আৰু
আকৌ অৰ্জুন গছ যে অৰ্জুন গছৰ ছালটো যে, ছালটো সেইটো সিজাই পেলাই খাব পাৰিলে ভাল হাৰ্টৰপেচে চেন্টৰ কাৰনে বহুত
অ হয় নেকি? আচলতে এইবিলাক মানে ঘৰুৱা মানে ন?
আগতে আগতেটো আয়ুৰ্বেদিক এইবোৰে
অ এইবিলাকে দিয়ে কৰে অ। এতিয়া তুমি ত্ৰিফলা বটলটোয়ে চোৱাচোন যদি মানে কিনিব যোৱা একে তোমাৰ শিলিখা, আমলখিটো গুৰিত টোৱো থাক কে ন, কিন্তু সেইটো যদি ঘৰতে মই কৰি লওঁ, তেনেহ'লেতো সেইটো বস্তু আৰু ভাল হ'ব। কন ঘৰত কৰাত টো ভেজালো নাথাকে, সেইটোৱে অ'। হয় দিয়া। মানে কিছুমান কাম কৰিব জানিলে চব হৈ যায়, অ সেইটোৱে। তুমি এতিয়া কি কি কাম কৰি আছা এতিয়া বিজনেজত?
বিজনেজত মানে হেৰি শাক-পাচলি কৰিছোঁ। ছো নহয়, অ শাক-পাচলিও কৰিছো তাৰপিছত তোমাৰ তিয়হ-চিয়হ, অ আছে গৰু আছে তাৰপিছত পনীৰটো মাজে-মাজে মানে কাৰোবাক প্ৰয়োজন হ'লে, এনে গাখীৰতটো বিক্ৰী কৰোঁ, যদি কাৰোবাক পনীৰ টো মানে প্ৰয়োজন হয়, তেতিয়া মানে ঘৰতে বনাই পেলাই দিওঁ আও।
ঘিউ, চিউও চাগে কৰা নহ'লে ন? অহ।
কেতিয়া মানে মাজে-মাজে আ
মাজে-মাজে কৰা আৰু অ, সেনেকে মানে বেচাকে হোৱা নাই আৰু ন?
কৰা নাই উম।
অ', বাকী খিনি চলি আছে আৰু লাহে-লাহে ন, অ, ভালেই কৰিছা দিয়া মানে নিজৰ কাম এটা সদায় নিজৰ হাতত থাকিলে ভা ভাল হয়, তোমাৰ এতিয়া ধুনীয়াকে চ চলি আছে আৰু
উম তাকে দিনত অকমান মানে হেৰি আগবেলাটো মানে সেইবিলাক কত লাগি থাকো
লাগি থাকোতে যাই ন, অ', মাজতে সেয়া যে চৱজি আনিছ ছিলো ন তোমালোক
অ, অ, সাৰ নিদিয়া, একদম গোবৰ সাৰ আৰু
গোবৰ সাৰ দি কৰিছা, অ, অ, ভালেই কৰিছা ঘৰতে কৰি আছা। অ', আৰু মানে কি জানা, তোমালোকৰ গাখীৰতটোও বহুত ভাল মানে মাখ আমাৰ মায়েও বহুত ভাল পাইছে, পনিৰতটোও যে সেইবাৰ দিছিলা যে। যে ইমান ভাল পনিৰ। টো মানে কি জানা দোকানৰ পৰা আনিলে কেতিয়াবা টেঙা - টেঙা আহে। অ', তোমালোকৰ তাৰ পৰা আহি। আহি পেলাই মই বনাইছিলো ম তই পনিৰ ইমান ধুনীয়া হৈছে। অ', সেইটো কাৰণে ফ্ৰেছ মানে ভাল আৰু। বস্তুটো মানে একৈ সুৱাদটোই বেলেগ বুজিছা, তোমাৰ মানে দোকানৰ পনিৰৰ লগত একেই নহয়ে আৰু বছ অ', নিমিলে সচা চাকে আৰু ঘৰুৱা গাখীৰটো কিমান ভাল ন। সোৱাদ।
তাকেতু আমাৰ গাখীৰটো ডাঠ আমি মানে হেৰি খুৱাও যে এই যিটো মাকৈ হেট
অ', - অ', ঘৰতে খেতি কৰিপেলৈ খোৱাইছা যে সেইটো কাৰণে আৰু কি জানানে গাখীৰতটো মানে বিশেষ কৈ চাবাচুন অলপ মানহে হেৰী হবই লাগে ন। ডাঠ হ'ব লাগে নহলে মানে কি হয় চাহ তাহ বনেলেও ইমান বেয়া হয় তোমাৰ চাহ টো, অ', ভাল নালাগে, তুমি সেইটো কাৰণে মানে, উম', অ', অলপ দিলে হয়, অ', কলা - কলা নপৰে মানে তোমালোকৰ ধুনীয়া কালাৰ মানে হেৰি ৰঙা ৰং এটা হয় যে। গাখীৰ চাহৰ সেই ৰং টো হৈ যায়। ধুনীয়াকৈ, হয় দিয়া ভালে কৰিছে। বুইছা ঘৰতে কৰি লৈছা গোটেই খিনি।
তাকে সেইকাৰণে এতিয়া ওলাবলে সোমাবলৈ সময় নহয় কেনিবা যাও বুলি কলেও যাবলৈ নহয়। সেইটো এটা মোৰ ইনকম, উম', ইনকম এটাও হৈ আছে বাৰু।
অ ', সেইটোৱেই ব্যৱসায়তো কি জানা, অ', হত্যাই ব্যৱসায়তো তেনেকুৱয়ে মানুহৰ মানে কি হয় কিবা এটা কামত তুমি যেতিয়া লাগিছা ন। সমইটো দিবই লাগিব দিয়াচোন, সমইনো নিদিলে তোমাক এনেকে চলিব ন কামটো এটো বহুত ভাল কাম কৰিছে
অ এতিয়া শাক পাচলি চোৱা আমি কিনিব নালাগে গোটেই খিনি ঘৰতে গৈছে আৰু গোবৰ চোবৰ সাৰটো দিছো যে তোমাৰ হেৰি নাই তাৰ পিছত আকৌ সন্ধিয়া সময় অকমান ধোৱা দি দিও গোটেই চুখ চুখ বোৰ নপৰে উম
বস্তু বিলাক দি আছা যে সেইটো কাৰণে ভাল আৰু মানে কি হৈছে তোমালোকৰ গৰুৱে এতিয়া ধৰি লও তোমালোকে কৰা খেতি সে বাকলী বিলাকে খাই আছে হয় ত' সিহঁতৰ মানে গাখীৰ ক্ষীৰটো ধুনীয়া ওলাই আছে ছে এনেই হোৱা হয় তোমাৰ সাৰুৱা বস্তু খোৱালে হয় তোমাৰে একে গৰুৱে প্ৰব্লেম পায়েই ন তাতে আকৌ তোমাৰ গাখীৰতটোও ভেজাল হৈ যায়গৈ তেতিয়া হয় ভালকে গাখীৰ নোলায় এতি তোমালোকৰ ডেইল ডেইল ইমানখিনি গাখীৰ ঘিহ ওলাইছোৱা দোকান এতিয়া তোমালোকে অ দি থকা হয় দোকানত কি ধুনীয়াকে চলি থাকিব পাৰা গৈছে হয়নে
অ সপ্তাহৰ মূৰত পইচাটো পাই যাও তেনেকে ডায়েৰীত দিলে
সুবিধা হৈ আছে
অফিচাৰতো মাছ দিছো
অ মাছ দিছা নেকি কি কি মাছ দিছা
তোমাৰ হেৰি গাছ কাপ চন্দ এইটো ৰূপ চন্দা কৈয় যে
আজিকালি ৰূপ চন্দাটো ইয়াতে কৰিব
অ ৰূপচন্দা তাৰছত মই পিছ মাছ কিনি আনিছো আৰু
অ অ ভালেই কৰিছা অ ডাঙৰ হলে তেতিয়া তাৰো এটা ব্যয়ৱসায় চলিব তোমাৰ ধুনীয়াকৈ অ সৰু সৰু হেৰিতে লৈ আহিছা আৰু ন অ
অ সৰু পো মানে পোনাক
অ পোনাৰ পৰা অলপ ডাঙৰ হৈছে তেনেকোৱাত আনিছা আৰু অ অ এনেকে লয় ন এটা এটা পিছত লয় মানে আৰু এটা এটা পোনাত অ পিছততো ডাঙৰ হ'লে বহুত খি
অ অদাঙৰ হলে হেতু তোমাৰ লাভ
অ তিনি চাৰি কেজি ওজনলৈ কে কিমান দিন মান বাৰু ডাঙৰ হবলৈ কিমান দিনমান লাগিব একবছৰমানতো লাগিবই ন
এই ৰূপচন্দাটো উম তোমাহ এক কেজি হওঁতে বেছি দিন নালাগে দিয়া ছয় সাত মাহত সি অ ছয় সাত মাহত কেজিৰ ওপৰত হৈ যায়
হৈ যায় ন আৰু আগ অ অ খাদ্যটো বহুত খাই মানে কষ্টও হয় মানে তোমাৰ যিমান মানে হেৰি হোৱাত এ মাজতে মানে আগতে ৰূপচন্দা টো কি হৈছিলে তোমাৰ চালানীহে হয় আগতে তোমাতো বাহিৰৰ পৰাই আহে আজিকালি লোক হৈ গ'ল ন ইয়াতে কৰা হৈছে বহুত খিনি এতিয়া লাহে লাহে মানে বহুত বহুত মানে ভাল হৈছে বস্তুবিলাক হয়নে আগতকে উম
মই মানে এনে এনেই থাকি বেয়াও পাও দিয়া সেইকাৰণে মানে মোৰতো নাই অকনমান ব ব্যস্ত এটা হৈ থাকিলে আৰু
যি কৰিছা ভালে কৰিছা অ আৰু মানে কি জানা এনেই থাকিলে মানুহ বিলাক বেমাৰীহে হয় বেছিকে হয় কিন্তু তুমি যদি কামত যিমানে ব্যস্ত থাকা তেনেহ'লে মানে তুমি কি হয় বেমাৰে তোমাক ধৰিব নোৱাৰে অ সেই সেইটোয়ে নাহে অনুভৱটো নহয় আৰু তোমাৰ আৰু লগতে কাম চ চলি থাকে যেতিয়া তুমি সদায় কৰি আছা হয় তোমাৰ ভাগৰো নালাগে অ ওলাই যাবই লাগিব তোমাৰ ভাগৰো নালাগে ধুনীয়াকে কাম খিনি চলি আছে তোমাৰ দ্বাৰা হয় নাই ভালেই কৰিছা ভালে কৰিছা গম পাইছা কৰি থকাাতোৱে বহুত ভাল মানুহ মানে কি জানা?
তাকে এতিয়া সাৰ সুৰ দিয়া এইবিলাক মাছ তাছ খালও মানুহৰ বেমাৰ আজাৰ
অ', এতিয়া নিজৰ পুখুৰীত চব তোমাৰ নিজ নিজৰ
অ'এতিয়া সাৰ সুৰ নিদিয়ে, অ' আলহী দুল মানে মেইন কথাটো হ'ল আমাৰ ওচৰত বজাৰ চজাৰ নবহে আলহী দুলহী আহিলে বৰ অসুবিধা হয়। অ' সেইটো কাৰণে মানে মানো ঘৰতে ফি
অ' সেইটো ভালে কৰিছা, এতিয়া চোৱা তুমি ধৰি লোৱা আলহী আহিলে দাদা অহালৈ ৰখি থাকিব নালাগে এ' বোলে দাদাই আনি দিব দে, বা গোটাই আনি দিব ন, তোমালোকে কোনোবা এটা লগাই পেলাই তাৰ পৰাও মাছ এটা মাৰি পেলাই
মই নিজেই পাৰো, এই চন্দাতো বৰশীতো উঠে।
অ' হয় দিয়া ভালেই কৰিছা, অ' অ' ঠিকে আছে দিয়া ন, অ' ঠিকে আছে দিয়া অ' অ' হ'ব দিয়া অ'